অ শুনিছন নাই
কি খবৰ
ঠিক ঠাক তোৰ ভাগ
হ ভালেই আহ
অ কি কৰি আছ
মই এই ভাত খাই ভাত খাই জাচ বহিছো আৰু ভাত মাংস
অ আচ্ছা মই হেৰি নিৰামিষ
অ আজি কি মংগল বাৰ কাৰণে নিৰামিষ নে?
নহয় এনেহে
অ তাকে তোৰ কাৰণে দৰকাৰটাতেে ফোন মাৰিলো
কচোন কি দৰকাৰট ফোন কৰিলি।
মোৰ ফোন এটা ল'ম বুলি ভাবিছো
আগৰ ফোনটো কি হ'ল
আগৰ ফোনটো ভাগিলে আকৌ অলপ এতিয়া মানে গৰম দিনো আহিছে যে চলাব নোৱাৰ হৈছে আৰু ফোনটো সেইটো
আহ কি ফোন লবি বা
এ অকমান গেম চেম খেলিব পৰা
অ দামী ফোন ল'বি নেকি?
পোন্ধৰ ত্ৰিছ হাজাৰ মানত পোৱা যাব নে তেনেকুৱা? হয়।
পোন্ধৰ বিশত আজিকালি পাই যাবি। সেয়া এইটো, ফাইভ জি ফোন পাই যাবি এতিয়া।
অ'! অ'! অ'! ড্ৰেগন। কোনটো ভাল হ'ব বাৰু?
এ, মই তেনেকে নাজানো নহয় লোৱা। কিন্তু, চাব পাৰিম আৰু তালৈ গ'লে আৰু ধৰি লোৱা দোকানত গৈ। চেমচং ব্ৰেণ্ডটো চাই আছে। চেমচাং ল'ব পাওঁ, ভিভ' ল'ব পাওঁ।
অ'! ইনে গেম কাৰনে কোনটো ভাল হ'ব?
পোন্ধৰ বিশত তই কি লবি? আচুচ এটা ল'ব পাৰ আৰু।
অ'! ধৰি লওঁ যদি ত্ৰিছ হজাৰ ভিতৰত লওঁ। তেতিয়া, তেতিয়াতো যাম ন'।
তেতিয়াতো আজিকালি, ত্ৰিছ মানতো ধেৰ ব্ৰেণ্ড পাই যাবি। ভাল, ভাল।
উম, মই মেইনলিটো গেম খেলোঁ। গেমৰ কাৰণে লাগে।
অ'! বেছি গেম নেখেলিবি না।
তাকে, এতিয়া অলপ পঢ়াত ধান্দা দিব লাগিব।
তাকে পঢ়া শুনাতটো আচল জীৱনৰ।
উম, নহ'লে একো কাম নাইকিয়া হৈছে।
উম, বাকী পৰীক্ষা চৰীক্ষা দিছা নেকি?
নিশা মাজতে নেভি দিলোগে।
অ'! কেনেকুৱা হ'ল?
এইবাৰ ফাৰ্ষ্টে আৰু দি চাইছোঁ কেনেকুৱা হয়, কি পেপাৰ, কি কথা।
উম, তাকে মই সেই এছ এছ চি দিলোঁ।
অ'! এছ এছ চি কোনটো যি দি নে?
যিদি।
ক'ত এ, কি মানে, এইটো কি চাকৰি পায়? এনেই আৰু দিলে!
এছ এছ চিটো চি আৰ পি এফ চি এপ এফ। এনেকুৱা আৰু তোৰ এ, ধেৰ আছে। তোৰ এইবাৰ বেছি পষ্ট নাই ওলোৱা। অহা বাৰলে বহুত পোষ্ট ওলাব।
মই দিব পাৰিম নি?
পাৰিবি তোৰ বয়স হ'ল নহয় এতিয়া।
বয়স কিমান লাগেনো?
তোৰটো ওঠৰ বছৰ প্লাছ লাগে আৰু তোৰ টেন পাছতে হৈ যায় নেকি! টেন পাছতে হ'লে নহয়, যদিহে টেন পাছৰ পৰা এলাও কৰে, তেতিয়াহলেতো ওঠৰ বছৰ কথাই নাই। অ, তেতিয়াটো ষোল্লটো পাৰিবি। আৰু হেৰি এই পে পেপাৰ ইমান টান নাহে এছ এছ চিত।
অ, মেটছে আহে ন?
মেথছ, ৰিজনিং তাৰপিছত আ কৌ তোৰ এটা আহে হিন্দী বা ইংলিছ ছেকচন চিলেক্ট কৰিব লাগে।
আ।
তাত মানে তোৰ সেই ডি চেকচনটো মানে সেইটো তই ইংৰাজীতো দিব পাৰ হিন্দীটো দিব পাৰ।
অ
ইংৰাজীত দিলে গ্ৰামাৰ আহে আৰু হিন্দীত দিলে হিন্দী ব্যাকৰণ কম আহে। এ অকমান জেনেৰেল নলেজৰ কথা গুচি আহে।
চ
কিন্তু এইবাৰ আমি দিওঁ। হা
কি ভাবিছিলি?
নেভি, নেভি, নেভি।
অ, নাই দিয়া মই। মই অকল এইবাৰ এছ এছ চিহে দিছো।
এইবাৰ কি যাব নে তপা?
পাচ নহয় বৰ এটা ভাল নহলে।
অ নেক্সট বাৰ মানে ভালক ক পেলাই দিবি আৰু
ভালকে পঢ়ি দিব লাগিব।
ইউটিউবতে বুলি পঢ়িব পাৰি নহয়।
পঢ়িব পাৰি। আকৌ তোৰ আজিকালি পায় যায় নহয় ঢেৰ ভি। বেচা মানুহ ওলাই নহয়।
অ পি ডি এফ টো বিশ ত্ৰিশ টকাত ভাল ভাল পি ডি এফ পাই যায়।
অ ত' সেইখিনি পঢ়ি গ'লেও হৈ যায় বহুত।
উম তাকে চবদিন কে আৰু। খ বুলি বুলি ক
মোৰ ভাগত পা মেথছ আৰু ৰিজনিংটো অলপ বেয়া হৈ গ'ল। বাকী হিন্দীটোতে আৰু জেনেৰেল নলেজটো বাৰু ভাল হৈছে।
অ, অ।
কিন্তু তটো কাট অফ বহুত। গুচি যায় মানে এতিয়া।
চব এইবিলাক বহুত মানে হেৰি পঢ়ি থকা ল'ৰাবলাকো দি দিয়ে যে।
আহ বহুত ডাঙৰ ডাঙৰ লৰাাই দিয়া যে।
তো এনেই চুটকত পাই যায় নিচিনা পাই যায়।
সেইটোে এ পি এছ চি কৰি থকা কেইটাই যেতিয়া এনেকুৱা?
উ আমি কি কৰিম আৰু।
সেইটোৱে? তথাপিও ভালকে পঢ়িলে পাৰি। ইমানো? তান চিলেবাছ নাহে।
ইয়াত কি ফিজিকেলো আহে নেকি ফিজিকেলো কৰিব লাগিব নেকি?
ইয়াততো আছে ফিজিকেলো আছে মেডিকেলো আছে কিন্তু। কথাটো হ'ল কি ফিজিকেলত নম অ নম্বৰ ন। থাকে মানে ফিজিকেলত।
জাষ্ট মানে হেৰি ৰেঞ্জটো থাকে আৰু ইমান পাই ইমান হ'ব লাগিব তেতিয়া পাই যাবি তেনেকুৱা?
অ কোৱালিফাই কৰিলেই হ'ল।
অ অ এ চাকৰি বিলাক মানে থাৰ্ড গ্ৰেডৰ চাকৰি হ'ব ন।
আহ তো থাৰ্ড গ্ৰেডৰ তলৰ পোষ্ট্ততে পাবি বৰ্তমান।
উম
ভাই ৰেকত পাবলে টোৰ গেজৱেনচত লাগিব।
হা
আৰু আৰু তেনেকুৱা কথা থাকে আৰু এক্সপিৰিয়েঞ্চ এনেকুৱা কথা ঢেৰ থাকে আৰু মুঠতে ইমান।
অকে আহ ত আৰু কি কিমান দিন আছে কিজছনো?
মোৰ আৰু এবছৰ আছে।
মণ্ডলো দিব পাৰিলেহেনো হায়াৰ চছেকেণ্ডী পাছকে মণ্ডল।
মই ওলোৱা কথা গমেই নাপাল নহয়।
মণ্ডলৰ নটিচ এতিয়া ওলাই আছে।
কেতিয়ালৈকে আছে লাষ্ট ডেট।
লাষ্ট ডেটে নহলেমি কিন্ত যাও লাই বুলি জানো। কালি এটাই ফৰ্ম ফিল আপ কৰিছিলে আমাৰ লগত।
অ সে কি লাগে অকল হাই। চেণ্ডী পাছ।
হায় ছেকেণ্ডাৰী লাগে গ্ৰেজুৱেচন লাগে তেনেকুৱা? ভা়া লাগে বুলি শুনিছিলো!
গ্ৰেজুেচন লাগিব চাগে মণ্ডল
কিয়নো আমাৰ কাষৰ ঘৰু এজনে পাইছে নহয় মণ্ডল ইয়াৰ আগ বছৰে পালে ।
অ
ভাল টো মণ্ডল চাকৰিটো কেলা‌ ।
ভালেই তো
বহুত টকা বহুত টকা
উম
উ বাকী ক্ৰিকেট চিকেট খেলা হয়? নাই
ক্ৰিকেট খেলা নাই হোৱা খেলিবলে মোৰ সময় নাই পোৱা
কিহ কিহত ব্যস্ত, নমান
দেউতা লগত
দেউতা ঘৰ কি?
দেউতা গা বেয়া নহয়, দেউতাৰ লগতে থাকিব লাগে । তাৰপা আৰু নি নিজৰ বুলিবোলে জিমলে যাওঁ
আহ দেউতাক ক'ত দেখুৱাই আছ এতিয়া মেডিকেল?
এইফালে দেখুৱাই দিলো ।
অ
হেৰিয়াৰ এইটো কি বুলি, এই তই দেউতাৰ কথা গম নাপাওঁ নি?
নাপাওঁ নহয় ।
দেউতা পেচাৰ ষ্টক হৈছিল।
অ হাই পেছাৰ মানে?
উম হাই পেছাৰ।
শকত নি বহুত?
উম দেউতা শকত আও বহুত । নহয়
অ মোৰ দেউতা দেখোন বহুত শকত পেচা চেচা নাই মানে তোৰ সন্ধিয়া সন্ধিয়া খোজ কাঢ়ে ৰাতিপুৱা চাইকেল চলাই।
অ আমাৰতো কাম বন কৰিয়ে আছিলে কিন্তু তথাপিও কেলেনো হ'ল জানো পাই?
অ এতিয়া মানে কি বেদ ৰেষ্ট।
বেড ৰেষ্ট নহয় ঠিকেই উঠি মেলি থাকিব পাৰে তথাপিও মানে অকলে এৰি নোৱাৰি । উম কাম বোৰ পাৰফেক্টলি কৰিব নোৱাৰে । নিজে নিজ নিজৰ কামটো মানে দাইৰেক্ট পাৰফেক্টলি কৰিব ন
আহ আহ তেতেলী চেতেলী খোৱাই থাকিবি,
অ খাই থাকা তেতিয়া লে
লোৱা নহল তো
অ খাই থাকে নহৰু তেতেলী খাই থকা হয়
এতিয়া ঘৰত কোন কোন
ঘৰত আমি চাৰিটা ক
চাৰিটা মানে
তই নাজান নে কিবা
নেজানো নয়
অ সেয়া বাকী এতিয়া পঢ়া শুনা কি হব তোৰ
পঢ়া শুনা এতিয়া হেয়া লৈছো এডমিছন টো মেছথত
অ কেক ক্লাছ কেতিয়া পা আৰম্ভ হব কৈছে নি
ক্লাছ আগষ্ট এক তাৰিখ মানৰ পৰা লব বুলি কৈছে
অ তহঁতৰ নিউ বিল্ডিঙতহে হ'ব ক্লাছবোৰ আমাৰ আকৌ পুৰণা বিল্ডিঙত হয়
অ এনেই লগো নাপাম নি তহতক
হা
তহতক লগো নেপাম নেকি আমি
হে পাই থাকিবি তো
নিউ বিল্ডিঙৰ এইফালেদি যায় নে কেনেকে পিছৰ ৰাস্তাইদি যায় নিও বিল্ডিংত
নিউ বিল্ডিং এই ইফালে যায় কেঁচা ৰাস্তা নহয় পকা ৰাস্তাই সেই ইফালে সোমাই যায় তিনিআলিটোদি
অ এইফালেদি যাবাগে নোৱাৰি নি
পাই চবফালে পাই
তহত যাৱ নাই তালে
যাও পুৰণা বিল্ডিঙৰ ভিতৰদি গ'লে তই যেনিবা বাইক চাইক লৈ যাব নোৱাৰ
অ
কিন্তু এনেই খুজকাঢ়ি যাব পাই
কেন্টিন চেণ্টিন কত আছে
কেণ্টিনটো ই পুৰণা বিল্ডিঙতহে আছে
উম টেন টুৱেণ্টি থ্ৰী
উম হ'ব দে তেতিয়ালে কাইলৈ পাতিম
অ অ ঠিক আছে
উম